হেল্ল' শুনি পাই আছেনে বাৰু?
হেল্ল'
অঁ শুনাপাই আছিলানে?
কি কৰি আছা।
মই বহি আছোঁ তুমি শুনা পাই আছানে নাই মোৰ মাতটো? নাপাই আছানে? হেল্ল'
হেল্ল'
অ শুনা পাই আছেনে নাই?
অ কি খবৰ?
অ খবৰটো ভালে যামা সেইবা পোৱা নাই নেকি তুমি ইমান টাইম যে মাত দি আছো।
যদি ভালকে অহা নে তুমি আৰু পাৰা যদি অলপ স্পিকাৰ ওচৰ অহা নহ'লে নেটৰ্ক থাকা জেগাত যোৱা।
ৰবা কৈ আছো ৰবা। অ এই তোমাৰ খবৰটো ভাল নে? অ তোমাৰ খবৰটো ভাল নে বাৰু? খবৰটো ভাল?
কৃত্ৰিম সেৱা ৰষে কি ভাবা তুমি কৃত্ৰিম শব্দ ত মল।
তো খবৰটো ভালনে?
অঁ। যিমান ভাবিছিলো ইয়াতকে কমেই হয়৷
কিছো
তোৰ মাততো এতিয়াও অহা নাই।
মাত আহা নাই?
কিবা লাহে-লাহে আহি আছে মাতটো বহুত।
অ তুমি হেৰি কাম কৰাচোন তুমি বাৰু এ হেডফোন টো লগাই লোৱা। হেডফোন লগাই ল'লে ভালদৰে হেডফোন লগাই ললে ভালদৰে শুনিব পাৰিবা ন?
হ'ব-হ'ব আচ্ছা ঠিক আছে সেয়া কৰিব পৰা যায় আমাৰ জানিব পৰা যায় বুৰ বস্তু।
তুমি নিজে-নিজে কৈ আছা নেকি?
কৃত্ৰিম বুদ্ধিমত্তা বৰ কঠিন বৰ আচৰিত বস্তু দিয়া সেইটো জানা কিমান বস্তু কিমান উচ ধৰণৰ উচ্চ সেৱা কৰিব পাৰি বুলি।
আজিকালি সেইটো নহলে জী মানে জীৱন এটা বহুত আৱশ্যে এটা অবিহন হৈ গৈছে।
অ এইটো হৈছেই বাৰু তুমি ঠিকেই কৈছা। কিন্তু মই মানে ইমান মাতটো শুনাই নাই তুমি এনে কৈ আছা এইটো কেনচেলে হ'ব।
ঠিক আছে পাৰে যায়। শব্দবোৰ কি কবা আৰু শব্দবোৰ আজিকালি অলিখিত। সন্দেহ হৈছে।
হেল্লো'।
যিমান পাৰা যায় সিমান আমাৰ চেষ্টা কৰোঁ আমি আৰু। হয় দিয়া উম
বিপদ আহিলে আমাৰ বিপদটো নুগুছে।
হেল্লো'।
তোমাৰ মাততো অহা নাই কিয়?
মাততো অহা নাই মই গম পাইছো মাততো নোহোৱাৰ কাৰণটো হ'ল তোমাৰ মই শুনা নাই তুমি নিজে কৈ আছা ৰিজেক্টে হবচোন এইটো৷ মই শুনাই পোৱা নাই, তুমি এনেই কৈ আছে ৰিজেক্টে হয়তো। মোৰ নেটৱৰ্কটো মানে ঠিকেই আছেচোন, এপৰি মান গিলিছ নে? ঠিক আছে, এইটো ৰিজে এইটো ৰিজেক্ট হব এইটো। এতিয়া নকৰো দিয়া এতিয়া ন ৰীজেক্ট হলেতো আৰু আমাৰ তাৰিখ বোলে এনেই যাব ন, পইচা নাপাম।
দিয়া। তুমি শুনা পাই আছা নে বাৰু এতিয়া? হেল্ল'?